অ', কি কৰি।
এ' কি কৰিবা আৰু ভাত খাই লৈ পেলাই ভিতৰতে অকমান খোজ কাঢ়ি আছো। বাহিৰত যিহে বোকা।
অ', বৰষুণে দিয়াচোন সদায়, সদায় বৰষুণটো দিয়ে আছে। হেল্ল'
উম',
তোমাৰ নেটৱৰ্কৰ অলপ অসুবিধা হৈ আছে নেকি, মাতো অহা নহা হৈ আছে। অৱ' শুনিছো কোৱা, অৱ', শুনিছো। অৱ', ভাত খালো দিয়া তমাৰ- তুমি?
মই, মই তোমাৰ এয়া মাছ বনালে আজ এতিয়া আকৌ কণী দিয়া মাছ পোৱা গৈছে নহক কণী থাকে যে মাছৰ সেয়া মাছ পালো আৰু উম', টেঙা দি পেলাই বনাইছে।
কি হয় খাবলে ভাল নলগা হয় যাই এতিয়া, সোৱাদ নহয় উম', কণী খিনি খাবলে ভাল লাগে অৱ', কণী খিনি খাবলৈ খুব ভাল লাগে।
অৱ', সেই সেইটো কাৰণেহে তোমাৰ মানে কণী দিয়া মাছ পালে লওঁৱে গম পাইছা। মানে ৰাতিপুৱা এজন মানুহে দিবলৈ আহে যে তেওঁক মানে মায়ে। কৈছিলে যদি কণী দিয়া মাছ পাওঁ, দুটামান লৈ আহিবি আৰু সেই সি আধা কেজি এটা লৈ আহিছে
কণীটো তোমাৰ উলিয়াই পেলাই এয়া যে পিয়াজ, জলকীয়া
অ সিমান ভাল লাগে ন বৰা বনালেও অ সেইটোৱে উম এইটো আকৌ তোমাৰ ভাঙন মাছ ভাঙন মাছ মানে ভাঙন মাছৰ সোৱাদটো থাকে যে হয় টেঙা দি পেলাই যদি তুমি বনোৱা খাবলৈ ইমান ধুনীয়া লাগে টেঙা জোল হয় দিয়া উম বহুত ভাল লাগে অ অ আৰু তুমি যো ঔটেঙা যদি মানে শুকুৱাই থৈ পেলাই যদি ৰাখিব পাৰা তাৰ লগতো খাবলৈ আৰু ধুনীয়া হয় মানে একেবাৰে অ অ অ বহুত ভাল লাগে উম উম সেইটোৱে মানে আচলতে আমি থৈহে দিব লাগে গম পাইছা নে শুকুৱাই পেলাই তেতিয়া মানে আমাৰ কাৰণে বহুত ভাল অ সেইটোৱে সেইটোৱে
পোৱা সময়ত তুমি তেতিয়া খাই থাকিব পাৰা তাৰ পৰা আৰু
পাৰা উম সেইটোৱে কৰিব পাৰা আৰু মানে ইমান টেষ্ট টেষ্টি হয় তোমাৰ খাবলৈ উম মানে সেইটো সোৱাদ তো বেলেগে কত বুজিব ন অ অ উম ইয়া মানে টেঙা আও নেমু এইকেইটা খোৱাত মানে তোমাৰ পেটও অপকাৰ নকৰে গৰমত মানে ভালো উম বহুত ভাল উম তোমাৰ একে বহুত ধুনীয়া আৰাম দিয়ে মানে সেইটো কাৰণে মানে খাও আৰু তোমাৰ আকৌ আজি কি হ'ল তোমাৰ দিনতে মানে সেই জন্মদিন আছি যেনে সৰু ছোৱালী এজনী সিহঁতৰ ঘৰতো আজি চব ঘৰুৱা বস্তু চাবাচোন মাটিমাহ খাৰ দি বনাইছে যিটো বস্তু পালে আমি পাগল হৈ থাকো হয় নে নহয় কোৱাচোন অ তাৰ পিছত মানিমুনি অ মানিমুনিটো যে চাটনি বনাইছে সেইটো খাই ইমান ভাল লাগে এনেও হয় অ তাৰ পিছতে উম সেইটোৱে সেইটোৱে উম তাকেই তাৰ পিছতে সেই মাংস খিনি যদিও দিছে জানানে এই মানে চাটনি আৰু মানে খাৰ দিয়া দালি খিনি দিয়ে ভাতকেইটা ইমান ভাল লাগি ছে খাই মানে আৰাম লাগি গৈছে
আৰু তেনেকুৱা বস্তু বোৰ পোৱাৰ পিছত দিয়াচোন মাছ মাংসটোলে মন নাযায় ইমান
উম, তোমাৰ ইমান ভাল লাগে ন এইবিলাক ঘৰুৱা খাদ্য গম পাইছা নে ঘৰুৱা খাদ্যৰ মানে সোৱাদটো বহুত বেলেগ উম আৰু খাৰ দি পেলাই চোৱাচোন অ একেই নিচিনা সদায় উম সেইটোৱে উম বহুত ভাল লাগে অ দালিটো এতিয়া ন দালিটো সদায় খোৱা যায় কিন্তু মাটি দালিটো আমি খুব পৰিমাণে খাওঁ ন
খুব কম হয় কিন্তু বহুতে ভাল পাই আকৌ ঔটেঙা দি মানে মাটি দালি তোমাৰ মাটি দালিটো তিয়াই পেলা তিয়াই পেলাই মানে বাকলিটো আঁতৰাই
আতৰাই দিয়ে
তাৰ পিছত ঔটেঙা দি পেলা ধুনীয়াকে সিজাই লয় আৰু আৰু পাঁচপোৰণ এনেকে শুকান জলকীয়া তেজপাত দি তেল মাৰি দিয়ে
তেল মাৰি দিয়ে আৰু বহুত ভাল লাগে অ মানে কি জানানে ঔটেঙাৰ টেঙাটো অকমান হলেহে ভাল লাগে অ উম আৰু যে, এই যে, আৰু যে মাঘৰ মাহত যে ভোজত যে মাতে, তোমাৰ সেই যে ঔটেঙা দিয়া দালি খিনি আৰু লগতে কাঠ আলু এড খ, সেইখিনি খাবলৈ মানে তুমি আৰু তোমাৰ এনেকুৱা হয় নে? ভোজৰ ভাতকেইটা খাই আহি পেট টো, কিন্তু গেলেও-গেথেও লাগে?
মানে কি বেছিকে খাই দিও ন? ভাল লাগে যে। তাৰ পিছত তোমাৰ একে উশাহ নোপোৱা যেন লাগি থাকে, হে
আৰু তাত খোৱা ভাতকেইটাৰ নিচিনা হ'ব নোৱাৰে কিন্তু ন? কতো হ'ব নোৱাৰে দেই। উম, যিমানে তুমি নোখোৱা, অ, সেনেকুৱা হবই নোৱাৰে, তোমাৰ ইমান ভাল লাগে। অ, ইমান ভাল লাগে টেষ্ট লাগে দেই খাবলৈ, মানে বহুত ভাল পাও জানানে?
তেনেকুৱা ভোজত, মানে ঘৰত তুমি যিমানে যি
অ, যিমানেই নবনোৱা ভোজৰ নিচিনা নহয়। উম, ভোজৰ নিচিনা, একদম ভাল নালাগে সোৱাদ। আৰু তোমাৰ খাদ্যটো মানে টেলি, বেলেগ হৈ যায় গৈ, ঘৰত বনালে বেলেগ, ভোজত তোমাৰ বনোৱা দালি খিনিও চাবাচোন। খালি, সাধাৰণ দালি খিনি খাবলৈ ইমান ধুনীয়া লাগে।
অকল পাঁচফোৰণ দিব, বেলেগ তেনেকে একো মচলা পাতিও নিদিয়ে, একো নিদিয়ে, পিয়াঁজো পিয়াজৰো, পিয়াজ নহৰু ব্যৱহাৰে নহয় হয়নে, অকল পাঁচফোৰণ দিব তাতে সোৱাদ। কিমান ধুনীয়া হয় মানে।
মানে কি জানানে?
সেই চাগে ভগৱানৰ নামতো হয়, দিয়ে যে, ন আগবঢ়াই।
উম, আৰু যে আমি ভাবো মা-মছলা দিলেহে বস্তু ভাল হয়, তেনেকুৱা নহয় মান সি মানে যদি বনাব জানে একো নিদিয়াকে ভাল লাগে, একো নিদিয়াকে ভাল লাগে, উম, অ, নহয়ে উম,
কিন্তু কিছুমান মানুহে চাবাচোন আদা নহৰু আৰু এনেকে ঘৰতে পিচি থোৱা জালুক জীৰা অলপ দিব, তাতে,
কে, ভাল লাগে, তুমি মানে মছলাটো কি কৰিবা জানে? পেকেট মছলাটো কেমিকেল থাকে ভাল নহয় হয়, তুমি বজাৰৰ পৰা কি কৰিবা, গোটা জিৰাটো আনিবা। জালুক আনিবা, তাতে তুমি ইলাাইচি তাৰপিছত আকৌ লং, তাৰ পিছতে তুমি ডাল সিনি, গোটেই খিনি আনি তুমি একেলগে যদি মানে, হেৰি কৰিবা আৰু ধুবা, ধুই পেলাই নহয়, প্ৰথম ধুই ল'বা, কাৰণ লেতেৰা হৈ থাকেটো ধুই লৈ পেলাই তুমি দুদিনমান ৰ'দত শুকুৱাই পেলাই লগতে যদি তুমি পিচি দিয়া তাৰ পিছত তুমি মাংসত আৰু বেলেগ মছলা নিদিবা আৰু। বহুত ধুনীয়া হয়, উম, উম, তেখেতৰ মচলাটো বেয়াতটো। কেমিকেল থাকে, বেয়া নহ'বলৈ উম,
কে, শুকান জলকীয়া আনি লৈছো, আনি সেইবোৰো মানে তেনেকেই শুকুৱাই ৰ'দত মানে মিক্সিত মাৰি গুৰি কৰি লৈছো। এই ৰেড চিলি পেকেট এইবোৰ মানে ৰং গুৰিবোৰবোৰ, সেইবোৰ না
অ, অ, সেইটোৱে, সেইটোৱে উম, বহুত ধুনীয়া হয়। আৰু তোমাৰ মানে উম, সেইটোয়ে আৰু চাবাচোন কেইদিন কেতিয়াবা গোটা মানে জীৰা কেইটামান, আৰু মানে তোমাৰে একে, লং হক, ইলাই চি, হওক তুমি অকণমান গৰম পানী তিয়াই তাৰ পিছত সেইখিনি যদি অকনমান পিছত তুমি জলকীয়া দুটা দি পেলাই যদি পিচি লোৱা সেইখিনি খোৱাদো বেলেগ হয়, কিন্তু সেইখিনি মাংস খোৱাদো বেলেগ।
অ, সেইখিনি যদি তুমি মিক্সিত মাৰা, সেইটোও সোৱাদো বেলেগ, আৰু পতাত পিছিলেও সোৱাদ
পিছিলে অ, সেইটো, তোমাৰ যেনেকে, অ। তুমি যেনেকে পদুনা চাটনিটো চবাচোন, পতাত পিচিলে সোৱাদটো ইমান ধুনীয়া হয়। তো মিক্সিত ইমান ভাল নালাগে কিন্তু যিমানে যি নহওক।
টো বেছি দি দিব লাগে যে, মানে তো বস্তু বোৰৰ সোৱাদটো নাইকিয়া হৈ যায়। আৰু সেইটো পটাত পিছাটো আৰু খুবেই ধুনীয়া ন।
সেইটোয়ে, সেইটোয়ে ইয়াত মানে তোমাৰ পানী ব্যৱহাৰ নহয় প ত ধৰণে নিজৰ হাতেদি মাৰি থাকিলেই হয়। আৰু অকমান অ, ইমান ভাল লাগে। খাবলৈ কিবা জানানে কলে জানো লোভ লাগি যায়। এনেকুৱা নিচিনা সোৱাদ আহে, এইবিলাক বস্তু ন।
তাত যে জেতুকাটো পিচিলে চাবাচোন কিমান ধুনীয়া এটা লাগে। মিক্সিত পিচিলে ভাল নালাগে।
তোমাৰ কালাৰ নহয়-নহয় ৰং য়ে নধৰে হাতত চাবাচোন পানী দিওঁ যে, আমি মিক্সিত পিচিবলৈ পানীটোৱে কি কয় ৰংটো মানে শুহি লয়।
শুহি লয়, অ।
ইয়াত তুমি পতাত যদি দিয়া মানে ৰংটো ডাঠ হৈ গৈয়ে থাকে ন। তাতে তোমাৰ ইমান ধুনীয়া ৰং ধৰে হাত খন, দেখিলে ন বহাগত ইমান ভাল লাগে।
তাকে বহুত ভাল লাগে।
ৰঙা হয়, উম, মই তাকে ভাবো বুজিছনে আগতে আমাৰ পতাত পিচিছিলে কাৰণে ৰং বিলাক ধুনীয়াকে ধৰে। আজিকালি আমি মিক্সিত দিওঁ যে, উম। মিক্সিত দিওঁ কাৰণে ৰং নধৰে। অ, নালাগে তোমাৰ হৈয়ে যায় ধুনীয়াকে ন। পিছোতেই আহি যায় তোমাৰ ৰংখিনি। মানে ভাল লাগে, সেই দিন বিলাক মানে সেই বস্তু বস্ত খিনি মানে যেতিয়া মানে আমাৰ পোৱা নোপোৱা, আৰু মানুহে যে পতাত পিচিব নোৱাৰে নহয়। এতিয়া গম পাইছা, ইমান কষ্ট মানুহে কৰিব নোৱাৰা
কৰিব নোৱাৰে। এতিয়া অলপ বস্তু তাত পিচিবলৈ এনেকুৱা লাগে ইমান কষ্ট পিছাটো, অভ্যাসটো নাইকিয়া হৈ গ'ল যে।
অ, সেইটোয়ে আগতে তোমাৰ অ, আগতে তোমাৰ হালধি ঢেকীত খুন্দে, চিৰা ঢেঁকীত খুন্দে, হয়নে এইবিলাক চব আজি আজিকালি তুমি দোকান হে তোমাৰ পিঠাগুৰি আজিকালি তোমাৰ মেচিনত খুন্দে। সেয়া পিঠাগুৰি পিঠা কেইটা তুমি চাবাচোন ভালো নালাগে খাবলৈ, সোৱাদ নাই।
ভাল নহয় জানা আৰু পিঠাগু়িখিনি যেতিয়া তোমাৰ ভজা যায় যে গোটেই পাউদাৰ নিচিনা উৰি- উৰি যায়। কিন্তু ঢেঁকীত খুন্দটো তোমাৰ কি হয় এনেকে পাউদাৰ দৰে উৰি নাযায়।
অ, সেইটোয়ে তুমি নিজে কৰা বস্তু বস্তুটো আৰু বেলেগে কৰি দিয়া বস্তুটো আৰু অ, পাৰ্থক্য আছে সেইটোয়ে। উম। কিনি অনা পিঠা সোৱাদ নাই নহয়, গম পাইছা। মানুহে কয়হে আৰু।
তুমি যেতিয়া পিঠাগুৰিটো মাৰি আনিবা, সেইটো পিঠাও ভাল নালাগে। কিন্তু ঢেঁকীত খুন্দা পিঠাগুৰিটো যিটো মানে পিঠা ধুনীয়া হয়। মেচিনৰটো নহয় আৰু।
নহয় মেচিনো মানে, তোমাৰ কি হয় মানুহে মানে আনেহে কিন্তু তাৰ মানে কোনো মানে গুণ নাই। তুমি যদি ব্যৱসায় কৰিছা
সিয়ে নাই দেখোন হয়
অ' সেইটোয়ে, আৰু মানে তুমি যদি ব্যৱসায় কৰিছা তোমাক ডেইলি বহুত পিঠাৰ প্ৰয়োজন আছে তেনেহ'লে তুমি মেচিনত মাৰা। কিন্তু তুমি যদি মানে ঘৰৰ কাৰণে কৰিছা অ', অ', তুমি কিন্তু ঘৰত কৰিছ তুমি ঢেঁকীতে খুন্দা কিন্তু, মানে মানুহ খিনি আহি পেলাই খাই ভাল পাব লাগিব ন' উম, উম।
মানে ধৰিবই পায় যে এইখিনি ঢেঁকীৰ পিঠাগুৰি নহয়। যে মেচিনৰ পৰা খুন্দি অনা অ'।
তুমি এতিয়া চাবাচোন তুমি খাই আছা নহয় ঢেঁকীৰ, তুমি মেচিনৰো খালে অকণমান হ'লেও সোৱাদাটো বেলেগ পাবা পিঠা গুড়িটো, আমি নিজে এতিয়া বুজি পাওঁ যিটো বস্তু আমি খাই আছোঁ হয়নে নহয়। কিন্তু আমি এতিয়া
এতিয়া আমাৰ ঢেঁকী আছে যেতিয়া ঘৰতে আৰু তোমাৰ ইমান অসুবিধা ন উম, যেতিয়াই মন যায় পিঠাগুৰি দুটামান খুন্দি লওঁ। তেনেকে সেইবোৰে খাওঁ বিস্কুট, চানা তেনেকে অনা নহয়।
অ', অ', তেনেকুৱা কৰাই ভাল তোমাৰ বিস্কুটটো আজিকালি অ' বিস্কুটটো আজিকালি বেয়াহে ময়দা থাকে ময়দাটোতো খোৱা এনেও অপকাৰ তোমাৰ দেহৰ কাৰণে। সেইটোয়ে সেইটোয়ে ঘৰতে বনাবা পানী পিঠা খাবা এক একো অসুবিধা নাই, অ' আকৌ তুমি সেয়া উম, বাৰু দিয়া হ'ব দিয়া পিছত কথা পাতিম আকৌ ন' অ' হ'ব দিয়া উম, হ'ব দিয়া অ'।